অহ, উ, কোৱা।
কৰিছা।
আছো এনে, তুমি?
ময়ো আছো এনে।
অ'।
চাহ খালা?
নাই, খোৱা নাই চাহ, দোকানত বহি আছো।
অ', অ', ময়ো টাউনত আহিছো, বহি আছো টাউনতে। অ', এইয়া কিবা কিবি খাবলৈ আহিছো আৰু এইটো টাইমতটো এনেও ভাল লাগে ন' দোকান আহি
অ', ঠাণ্ডা ঠাণ্ডা ন' খাবলৈ কৰিব ভাল লাগে, মই যাম ৰবা অলপ পি টাউন ফালে, এতিয়া মা ঘৰত নাই যে সেইকাৰণে ঘৰতে আছো।
অ', মই আকৌ এই লগৰ কেইজনীৰ লগত আহিছো।
অ', অ'।
এতিয়া তুমি কৰ'বাত গৈ আছা? অ', বহি আছা ন'? হা, কি ক'লা?
মাহঁতৰ ভালেই।
অ', মাহঁতৰ ভালেই, তোমালোকৰ?
উম, ভালেই দিয়া।
অ আমাৰ ফালে আহিবা আকৌ
উম, উম যাম দিয়া
ট্ৰিপ এটা যাম বুলি ভাবিছোঁ
উম কোনফালে
এই আমাৰ ইয়াতে আছে মানে এটা এ দৈ মাৰা বুলি কয় তাতে আৰু ত অ প্লেচটো বহুত ধুনীয়া
অঁ
প্লেছ আৰু
উম
মানে বহুত ধুনীয়া পুৰা ঠাণ্ডা গৰমৰ দিনত মানে বহুত ভাল আৰু তাতে
উম অ ধুনীয়া আছে পাথৰ চথৰ বহুত আছে ন
অ পাথৰ আছে বহুত এক
উম মই এতিয়া গুগলেত চাৰ্চ কৰি উঠি চাইছো বহুত ধুনীয়াই আছে
অ ধুনীয়া একদম আহিবা যাম একেলগে তোমাৰো লগৰ কেইজনীক কবা মোৰো লগৰ কেইজনী কম
আহ
উ কেতিয়া আহাত কবা আৰু
উম, উম
দু উম দুটিমান আগতে
ই কম
উম
পিছে ভাত খালানে ন আজি দিনত উম ততিছে তাত পিকনিক উম খা খালো খালো তাতে পিছে পিকনিক চিকনিক খাই অহা হ'ব ন
অ তাতে পিকনিক খুৱাই অহা হব গা চা ধোৱাও হ'ব আৰু মানে বহুত ধুনীয়া মান বহুত ধুনীয়া আমাৰ ঘ বেছি দূৰ নহয় বিশ কিলোমিটাৰ মান হ'ব চাগে
অ অ তেনেহলে যাব দিব ঘৰ পাত বেছি দূৰ হলে যাব নিদিয়ে নহয় ঘৰ,
অ বে এনে ছোৱালী মানুহ ন ক'ত? আপ ইমান দূৰ যাব দিব।
পিছে তাৰ লগতে ডাঙৰ মানুহ এতিয়া যোৱা হয় ভাল আছিল।
অ ডাঙৰ মানুহ আমাৰ দেউতাক কম নহল বা,
হেৰি কমবা নহবা নহবা তোমাৰ দাদা নাই।
অ দাদাজন আছে মানে দাদাজন মানে মোৰ মে, মানে হেৰি খুৰাাৰ লৰা আৰু ত যাব পাৰিব তাক। কৈছাম মই
উম ক'বা আৰু মোৰ মোৰ দাদা আছে বাৰু মোৰ দাদাক মোৰো ময়ো কৈ দিম কাৰণ দুজনে লগ পালে ভাল হ'ব ন অ তটো আমাৰ। লগত অকলে ভালো পাব ন নাপাবও পাৰে কাৰণ আমি সৰুও ন
অ সেইটো হয় বাৰু
উম!
কৈ দিম দিয়া মই কৈ চাম আৰু এতিয়া যাই যদি যটো ভালেই ন এতিয়া অকলশৰীয়া আৰু আমাকোতো ঘৰৰ পৰা যাব নিদিব ন এতিয়া হয়
উম, উম আজিকালি ছোৱালী শুনিয়ে থকা কথা
উম কিমান উম সেইটোয়তো সিটো কাৰণে মইও কৈ চাম, তুমিও কৈ চাবা ঘৰত৷ এবাৰ আকৌ তোমাৰ লগৰবোৰকো কবা৷
উম কম দিয়া৷মোৰ দাদা গ'লে মোক যাব দিব এনেও৷
অ অ, তেতিয়াহ'লে ভালেই দেখোন৷
উম৷
উম৷ সেয়া ক'বা আৰু৷
পিছে কেএ-পি-পিছ উম, পিছে কিহত যাম বুলি ভাবিছা?
কিহত যাম! অট'-অট'ত গ'লেও হ'ব, নহ'বা স্কুটি লৈ ল'বা৷
অ, বাইক আছে বাৰু, বাইকত যাব পৰা যাব দাদাৰ লগত৷ তোমালোকেও ভাগ ভাগ কৰি লৈ ল'বা, মোৰ লগৰ কেইজনীকো কম৷
অ-অ আমাৰ লগৰ কেইজনীৰ আছে বাৰু স্কুটি চবৰে৷ তুমিও লৈ ল'বা মইও লৈ ল'ম ন? তুমি কৈ দিবা আৰু৷ উম৷
আই৷কিন্তু বহুত ভাল জানা৷ হা?
কি কি খোৱাৰ ব্যৱস্থা কৰিবা তাত?
ভাত, তাৰপা চিকেন কিবা কিবি হ'ব৷
ইয়াৰ পৰা লৈ যোৱা হ'ব ন?
অ৷তাতে বনামগে তাতে বনাই খোৱাটো মজাটো বেলেগ হ'ব ন?
উম উম৷
তুমি গাহৰি খোৱা নে নোখোৱা?
খাওঁ খাওঁ৷
অ অ, গাহৰি লৈ যাম তেতিয়াহলে৷
উম, মোৰ লগৰ কেইজনী গাহৰিৰ এনেও পাগল৷
অ, মোৰো চেইম৷ গাহৰি ক'লে একদম পাগল একেবাৰে৷
খাইনে নাখায়?
খাই খাই৷ গাহৰি ক'লে মানে কৈছো কি গাহৰিৰ কাৰণে পুৰা পাগল একেবাৰে৷
এ মোৰ দাদাও ভাল পায় বাৰু৷
উম৷ গাহৰি বাৰু মোৰো বহুতেই ফেভৰেট৷
ময়ো, ময়ো বহুত ভাল পাওঁ দেই৷
খাই আজিকালি, গাহৰি মানে চবৰে ফেভৰেট হৈ পৰিছে৷
হয় হয়৷
তাতে বনাই খাম৷তাৰ পৰা এনেকুৱা থাকিব চালাড থাকিব, আকৌ ভাজি থাকিব, দালি ই তাৰপা মাছ থাকিব, আৰু চবেতো গাহৰি নাখায় ন?
উম৷
গাহৰি নোখোৱা মানুহৰ কাৰণে আকৌ এয়া মটন থাকিব৷
উম৷
উম৷
খোৱা আব-উম-উম-উম-উম৷ অলপ আৰু মোৰ তাত বক্স দুটা আছে বাৰু ডাঙৰ ডাঙৰ, সেইকেইটা লৈ ল'ম৷
অ' অ' তুমি লৈ ল'বা বক্স লৈ ল'বা৷ মোৰ তাতো এটা সৰু আছিলে তাৰপা মোৰতো মানে বেয়া হৈ গ'ল৷
অ'৷ আমাৰ আছে বাৰু লৈ ল'ম দিয়া, তাত অলপ ইনজয় কৰিব পাৰিম ন?
আকৌ কাপোৰ চাপোৰ লৈ ল'বা তাতে গা ধুম ন৷
উম-উম, হ'ব দিয়া লৈ ল'ম৷
কাপোৰ৷
অ আকৌ হেৰি কি বুলি কয়।
উম।
কিবা পইচা কিমান কে হব?
পইচা জানো কিমানকে এতিয়া।
কিমান জনী হয় চাই ল'ম ন তাৰ পিছত আমি পইচাৰ কথা ভাবিম উম।
অ কিমানজনী হয় চাই ল'ব লাগিব বাজেটটো মিলাই ল'ব লাগিব আৰু।
চাই পেলাই কম দিয়া মই সুধি পেলাই উম উম
আগতে সেইবোৰ পাতি ল'ব লাগিব ন বাজেটটো। কিমান ক'ত কি লাগে, আৰু বেছি দূৰ নহয়। তো এতিয়া বেছি দূৰ নহয় যেতিয়া অলপমান কম বাজেটটো হ'ব চাগে। দূৰ হোৱা হয় হে অলপমান বেছিকে লাগিলে হয় বাজেটটো।
উম হয় বাৰু।
উম।
উ
আহিবা তুমি ভালকে আলোচনা কৰিম, তোমাৰ লগৰ কেইজনীকো লৈ আনিবা নহলে। নহল বা।
উম সুধিম লৈ যাম দিয়া।
পদি চাব অহ আৰু কিছুমানে আকৌ প্লেনিং। কৰা হয় তাৰ পৰাৰা আকৌ নাযাও বুলি কৈ দিয়ে নহয়, মোৰ লগত মানে বহুত। তেনেকুৱা আছে কিছুমান।
উম উম উম কম দিয়া।
আৰু সেয়াই আৰু তুমি আহিবা আমাৰ ঘৰত।
উম যাম দিয়া এনে এনেও। গৰম বন্ধ দিব ন জুলাই মাহত তো যাই কৰি ভালে লাগিব।
অ। জুলাই মাহতো এনে বন্ধ পামেই এতিয়া, জুলাইতে চাব লাগিব জুলাইত হেনো। গৰমতটো বেছি হ'ব ন, গৰমতহে বেছিকে গৈ পেলাই সেইবোৰ জেগাত ভাল লাগে এনেও। উম বহুত ঠাণ্ডা মানে পৰিৱেশ। টো মানে বহুত ভাল আৰু তাতে।
উম।
উম। তেনেকুৱা পৰিৱেশত গৈ মানে ভাল লাগে নিজৰে মনতটো মানে ফ্ৰী লাগে।
কক জনাই আমৰ ফালে ইমান গৰম হৈছে। পিছে আৰু এনেকে ঠাণ্ডা পৰিব গলেতো ভালেই লাগিব অ।
তো চাগে একঘন্টামান পানীতে ডুবাই পানীতে হেৰি হৈ থাকিম নেকি ন। আৰু পানীবোৰ ইমান ঠাণ্ডা নহয় কি কবা আৰু।
বহুত পিছৰ ল'ব চাগে ন বহুত পাথৰ আছে নহয়।
পিছলটো হয় বাৰু বহুতে।
ফটো চটো উঠিব চাগে ধুনীয়া হব ন।
অ ফটো কিন্তু মজা।
উম।
ফটো উঠা জেগা বহুত ধুনীয়া, অ ছোৱালী মানুহে এনও ফটো। ফটো ক'লে মানে এনেও পাগল ন।
উম সেইটয়ে।
চেন্নাই।
মোৰ দাদাৰ আছে বাৰু আইফ।
অ অ লয়।
অ কেমেৰাও আছে নহয় লৈ ল'ম দিয়া।
অ অ কেমেৰাটো লৈ ল'বা দিয়া
উ ফটো চটো উঠি ধুনীয়াকে ভিডিঅ চিডি বনাই কৰি আহি নাই নাই
বনাই আহিম ফটোটোো ফটো ভিডিঅ' তটো আজিকালি চব মেইন ন বছ যোৱা আগত আৰু ভিডিঅ'তটো যদি নবনা ফটো এখন যদি নুঠা আৰু
উম উম
যোৱা মজাাতয়ে নহব অ সেইটোতো
উ
তমেই ন আজিকালি এতিয়া তুমি ক'বাত গৈ আছা।
নাই ক'তো যোৱা নাই ফেন চলি ফেন চলি আছে যে সেইকাৰণে,
অ অ'
মা ঘৰত নাই ঘৰত ময়ে আছো আৰু,
অ' হয়নে? অকলে আছা মানে তুমি এতিয়া?
অ'
উম উম উম! অকলে থাকি আমনি নালাগে নে ঘৰত,
নাই মোবাইলতটো হাতত আছে যে নালাগে।
অ মোবাইল টো নাথাকিলেহে লাগে ন!
উ সেইট
উম তাকেতো সেইয়াই আৰু তুমি লগৰবোৰক কবা ন?
অ কম দিয়া
অ অ তুমি সুধি চাবা কি কয় আগতেকে জনাবা আৰু আমাক
উম জনাম জনাম কনেো জনাম জনাম দিয়া।
উম!
মই মই আজিয়ে সুধিম ৰবা।
অ সুধিবা।
এই
উ! এতিয়া তোমাৰ আকৌ লগৰবোাক যায় নেযায় ন!
উম যাব যাব মোৰ লগৰ ছিন ন যাই। উ ঘূৰি ভালেই পায়।
হয় বাৰু।
আকৌ দাদাকো মনাব লাগিব ৰ'বা এতিয়া।
উম উম সেইটোতো হ'ব নহলে ন তেতিয়াহ'লে।
উম উম হ'ব দিয়া।